হেল্ল', হেল্ল',
অ, আপুনি শুনিছেনে অ, মই শুনি আছো।
হয়-হয় অহ, চ' আমি আজি বয়ালৰ বিষয়ে কথা পাতো নহ'লে।
হয় হবৌ অ, ঠিক আছে হ'ব দিয়া।
মানে যেনে ধৰে পৰিয়াল কেনেকুৱা হ'ব লাগে বা পৰিয়াল বিলাক জেনেৰেলি কেনেকুৱা থাকে আমাৰ সমাজত সেইবোৰৰ ওপৰতে কথা পাতোঁ ন নহ'লে তেনেকুৱা স ল'ৰা ছোৱালীক কেনে ধৰণৰ মানে শিক্ষা দিব লাগে নৈতিক শিক শিক্ষা
হয়।
অহ' চো আপুনি কি ভাবে মানে পৰিয়াল বিলাক কেনেকুৱা হ'ব লাগে।
উম। তোৰ ঠিক আছে, প্ৰথমতে মইয়ে অলপ ক'বলৈ বিচাৰিছোঁ। পৰিয়ালৰ বিষয়ে ন একচোৱেলি আমি যেতিয়া পৰিয়াল বুলি কওঁ। তেতিয়া এটা পৰিয়াল বুলি ক'লে তাতে বহুত কিছুমান আহ মানুহৰ সংখ্যা থাকে। য'ত নেকি তাত তাতে মা দেউতা থাকিব, তাত ল'ৰা ছোৱালী থাকিব। তাতে, ককা আইতা এইবিলাক এনেকা থাকিব আৰু না এটা পৰিয়াল হয় যিহেতু টো মানে এই মানে অকল পিতৃ মাতৃ থাকিলিয়ে মানে এটা পৰিয়াল নহয়, এটা আমাতাৰ ল'ৰা কৰোঁ ল'ৰা ছোৱালী বিলাকো মান তাতে প্ৰয়োজন আছে আৰু এই সকলো বিলাককে লৈ পেলাই এটা পৰিয়াল বুলি কিনে আমি ক'ব পাৰোঁ।
হয়, হয়।
এতিয়া পৰিয়াল বুলি ক'লে পৰিয়ালত যেনেকা ল'ৰা ছোৱালী থাকে আৰু আমি এতিয়া আমাৰ মেইন কথাটো হ'ল আমি এটা পৰিয়ালটো আমি কেনেকে সুখৰ পৰিয়াল বা কেনেকা ভাল ভাল পৰিয়াল আমি কৰিব লাগে ন। ইয়াৰ ওপৰত আমি আলোচনা কৰিম চো পৰিয়াল আমি গঢ়ি তুলিবলৈ হ'লে পৰিয়াল ভালে এটা পৰিয়াল হ'বলৈ হ'লে। তেওঁৰ প্ৰথম যিটো নেকি গাৰ্জেন ন। তেনেকে মা দেউতা থাকে পিতৃ মাতৃ থাকে অ, অভিভাৱক। মানে এই মানে কি বুলি কয় গাৰ্জেনটোৱে মানে আহ ভাল হ'ব লাগিব আৰু।
হয়।
আমি এনে সাধাৰণ জ্ঞান হিচাপে যেনিবা গছতটো ভাল হ'লেহে তাৰ ফলতটো ভাল হয়। হয় জানো আৰু গছ যদি ভাল নহয় গছৰ যদি চেহৰা নাই গছটোৱে যদি নিজে গছটোৱে যদি মৰ মৰ তাৰ পৰা কেনেকুৱা ভাল ভাল ফল দিব ন এনেকা আৰু ঠিক - ঠিক তেনেদৰে আমাৰ-আমাৰ মানুহৰ ক্ষেত্ৰতো সি মানে একটয়ে মানে আমি ক'ব পাৰো না ভাল পৰিয়ালৰ পৰাহে ভাল মানুহ ওলায়।
হয় - হয়- হয়।
যেনিবা আমি পৰিয়ালবিলাক আমি অতিকে গুৰুত - গুৰুব দিব লাগে আৰু দ্বিতীয়তে যেনিবা আমি আমাৰ যি গাৰ্জেন বিলাক - গাৰ্জেন বিলাক ভাল হ'ব লাগে তেওঁবিলাকৰ আচাৰ ব্যৱহাৰ বিলাকৰ কথা বাতৰা তেওঁবিলাকৰ চলন পূৰণ হ'ব লাগে কাৰণ কিয়নো তেবিলাকৰ লৰা ছোৱালী থাকে আৰু সাধাৰণতে আমি সকলোৱে জানো তেতিয়া লৰা বিলাকে সৰু - সৰু। ল'ৰা ছোৱালী বিলাক সৰু থাকে ন তেতিয়াতেবলাকে ই সকলো বিলাক কি কৰে তেওঁবলাকে নিজৰ মা দেউতা তৰ প্ৰায় হে শিকে আপোনালোক আপোনালোকে ঘৰত কেনেকুৱা কথা পাতে আপোনালোকৰ আচাৰ ব্যৱহাৰ কেনেকুৱা সেইবিলাক সকলোতো তেওঁবিলাকে ৰাতিপুৱা উঠাৰ পৰা সন্ধিয়ালৈকে তেওঁবিলাকে চাই থাকে। আৰু সবিলাকে চবটোবলাকৰ মনত থাকি যায়। সেইকাৰণে আপ, তাকে আপোনাৰো বহুত অভিজ্ঞতা আছে। চাগে আ-আপুনি চা কেতিয়াবা যেনিবা মানুহ বিলাক কথা পাতি থাকে আৰু তাতে হঠাৎকে এটা মানে কিবা বেয়া কথা ওলাই গলে আৰু সেই ল'ৰা ল'ৰা ছালী বিলাকে সেইটো পততকে মনত ৰাখে। আৰু মনত ৰাখি পেলাই যেতিয়া মানে ডাঙৰৰ লগত কথা পাতে সেই বেয়া কথাটোক ওললাই যায়। তেতিয়া মানে ম তুমি এনেকা ক'ত শিকিলা ক'ত শিকিলা না কাৰণ কিয়ো স এইবিলাকে ডাঙৰে কোৱাবলাকে শুনি থাকে ম থাক এইকাৰণে আমি সদায় ল'ৰা ছোৱালীক যদি আমি ভাল কৰিব লাগে তেনেহ'লে আমি ল'ৰা ছোৱালীক সদায় কেইবিলাকক আমি ভাল। ভালটো দেখুৱাব লাগে যিটো নেকি ভাল সেইটো আমি দেখুৱাব লাগে। আৰু যিটো নেকি ভাল গটাই আমি সি মতে টেব লাক সি ভাল পথৰে চলাই নিয়াতটো এই পিতৃ মাতৃৰ দায়িত্ব হয় কাৰণ কিয়নো আমি সাধাৰণতে। যেননেবা। আমাৰ ল'ৰা ছোৱালী বিলাক কি কৰো আমি স্কুলত দি দিও আৰু স্কুলত দিয়াৰ পিছতো মানে তেবিলাকেুল। স্কোলৰ যিটো শিকিব লগাবিলাকে শিকে সেইটো ঠিকে আছে সবলাকৰ যিটো পঢ়িব লগা তেওবিলাকৰ কিতাপৰ যিটো লিখা আছে না বুকচত সেইটোহে তেওঁবিলাকে শিকিব কিন্তু তাৰ আচৰ যিটো নেকি মানৱতা। যিটো নেকি তাৰ স্বভাৱ চৰিত্ৰ সেইটো কৰ পৰা হয় সেইটো তাৰ ঘৰৰ পৰাহে তাৰ সেইটো মানে সটোি সি ঘৰৰ পৰাহে সি এই সকলোবলাক আচাৰ ব্যৱহাৰতো শিকে। আচাৰ ব্যৱহাৰতটো স্কুলত নিশিকাই মানে আহ বিদ্যালয়ত সেইবিলাক মানে কি বুলি কয় আচাৰ ব্যৱহাৰ ভাল কথা ক'ব লাগে বেয়া কথা ক'ব লাগে এইবিলাক স্কুলত নিশিকাই তাৰ ভাল কথা। ভাল স্বভাৱ ভাল আচাৰ ব্যৱহাৰ হোৱাটো তাৰ আচল স্কুলখন হ'ল নিজৰ ঘৰখন। তে ততেহে সকলো বিলাক মানে কি বুলি কয় আহ এইটো সি তাৰ পৰাই শিকে। কি মানে সৰুক কেনেককা কৰি আহ সন্মান কৰিব লাগে। ডাঙৰ মানুহক কেনেকাা ৰেচপেক্ট কৰিব লাগে সন্মান কৰিব লাগে ডাঙৰ মানুহৰ কেনেককাা ধৰণৰ কথা কব লাগে সৰু মানুহৰ লগত কেনেককা কথা কব লাগে ই সকলো বিলাক যদি মা দেউতাকে শিক্ষা দিয়ে তেনেহ'লে। তেওবিলাকৰ ল'ৰা ছোৱালী চাবা তেওবলাকে কিমান ভদ্ৰ ভাৱে ডাঙৰ বিলাকৰ লগত কথা পাতে। মই বহুত পৰিয়াল বিিলাক দেখা পাইছো। যিবিলাকৰ মা দেউত বিলাক ভাল সেইবিলাকৰ ল'ৰা ছোৱালী ইমান ধুনীয়া মৰম লগা কথা কৈ। ডাঙৰ বিলাকৰ লগত মৰম লাগি যায় কিন্তু কিছুমানৰ এনেকুৱা আছে যে মানে ডাঙৰ মানুহ গ'লে এ একদম মানুহেই গৈছে না কিবা। কি গৈছে মানে একো মানে গুৰুত্ব নাই আৰু না।
হয় - হয় - হয় মানে আপ
মানুহৰ আগতে মানে বেয়া বেয়া কথা কৈ দিয়ে বা কোনোবা এজন উচিত। চিনাকি মানুহ হৈছে এই অচিনাকি মানুহৰ আগত কেনেকুৱা থাকিব লাগে তেনেকুৱা ভদ্ৰ হিচাপে থ থাকিবা পদ্ৰ হিচাপে কথা কব লাগে একো নাই একো নাথাকে কিহৰ কাৰণে। কিহৰ কাৰণত এই মা বাপাকে তেওএইলাকক সঠিক ভাৱ তেওবলাক শিক্ষা নিদিয়াৰ বাবে মেইন কাৰণটো এইটোৱে হ'ল কাৰণ কিয়নো যদি তেওবলাক যদি সৰুৰ পৰা যদি ভাল শিক্ষা দিয়ে কাৰণ কিয়নো। আমি লৰা ছোৱালীক সকলো হয় আমাৰ নিজৰ লৰা ছোৱালীক মৰম কৰিব লাগে। সময়মতে মৰমক কৰিব আৰু সময়মতে তেওবিলাকে যদি দুষ্ট কৰে তেওবিলাকক মানে আহ শাস্তিও দিব লাগে কাৰণ কিয়নো শাস্তি যেতিয়া। তেওবিলাকে পায় তেতিয়াহে তেওবিলাকে সঠিক পথত তেওবিলাকে আহিব। দেই এনেকুৱা সেইকাৰণে মই ভাবো এই এইটো মানে আমাৰ পৰিয়ালটো ভাল এটা পৰিয়ালত ভাল। পৰিৱেশ মন কাৰণটো হ'ল আমাৰ গাৰ্জেন মা দেউতাকৰ বিলাকৰ ওপৰত থাকে তেওবিলাকৰ ল'ৰা ছোৱালী ঠিক কৰা বিলাক তাক মানে সকলো দায়িত্বতো মা দেউতাকৰ ওপৰত থাকে আৰুি।
হয়- হয় আপোনাৰ কথাত ফমত হয় - হয়।
ত' পৰিয়ালৰ ওপৰত মই যিখিনি অভিজ্ঞতা আছে, মই ক'লো, ত' আপোনাৰ পৰাও মই কিছু মান জানিব বিচাৰিছোঁ, ত' আপুনিও অলপ ক'লে ভাল হ'ব
হয়, হয়, হয়, আপোনাক হয়, হয়, আপোনাৰ কথাত মই সন্মতি জনাইছোঁ। মানে আপুনি ক'ব বিচাৰিছে, মানে যিবিলাক স্কুলীয়া বা বিদ্যালয়ৰ যিখিনি পাঠদান বা যিখিনি শিক্ষা বিদ্যালয়ত দিয়ে। সেইখিনিৰ বাহিৰেও মানে যিখিনি নৈতিক শিক্ষা, নৈতিক শিক্ষা মানে আছ আছাৰ, ব্যৱহাৰ কথা, বতৰা কেনেকে ক'ব লাগে? সেইবিলাক মানে মাক, দেউতাকে শিকায় হয়, ন? অ', হেইখিনি, হেই সেইখিনি বহুত দৰকাৰী হয়, হয়, নিশ্চয় আপোনাৰ কথাটো মই সন্মতি জনাইছোঁ। তাৰ বাহিৰেও অ', সুখী পৰিয়াল। মানে আমি যিহেতু শুনিছোঁ, সুখী পৰিয়াল বুলিবলে নে, বহুতো কিছুমান ইয়াতে ক্ৰাইটেৰিয়া থাকে, মানে আপোনাৰ হিচাপত সুখী পৰিয়াল কোন বিলাক মানে আপুনি কৈছিলে মানে সুখী পৰিয়াল, মানে কিবা কিবি কৈছিলে বাৰু আপোনাৰ মতে সুখী পৰিয়াল কোনবিলাক?
সুখী পৰিয়ালটো আ চাওঁক ম-হয়, হয়, সু-সুখী পৰিয়াল বুলি ক'লেই যেনিবা হা, আমাৰ মানে তেতিয়া মানুহ হিচাপে আমাক কয়, টকা, পইচা লাগে কিন্তু টকা, পইচা থাকিলেও আমাক টকা পই চাই হয়, আমাক টকা, পইচা আমাক যেনেবা কি বুলি কয়, আমাৰ প্ৰয়োজনীয় সকলো বস্তু দিব পাৰে। কিন্তু যিটো নেকি সুখ না, সি সুখটো আমাক সেই টকা পইচাই দিব নোৱাৰে আৰু মানুহৰ চা আপুনি আপোনাৰ কিমান অভিজ্ঞতা আছ মই নাজানো কিন্তু মানুহৰ মেইন সুখটো তেবিলাকৰ ল'ৰা-ছোৱালীৰ পৰাহে তেবিলাকৰ আচল কিবাতো আহে। আ আপুনি চাব যিবিলাকৰ ল'ৰা চলি নাই তেওঁলোকৰ হয়তো বহুত তেওঁলোকৰ ধন সম্পত্তি আছে কিন্তু তেওঁলোকৰ ল'ৰা-ছোৱালী নো কাৰণ তেওঁলোকে বহুত দুখত থাকিব লগা হয়। কাৰণ তেওঁলোকে অন্যৰ ল'ৰা-ছোৱালীবিলাক চাই চাই পেলাই তেওঁলোকৰ নিজেও মানে ল'ৰা-ছোৱালী পাবৰ কাৰণে মানে কি বুলি কয় তেওঁলোকে আ শা কৰে। কিন্তু তেওঁলোকে নোপোৱাৰ কাৰণে তেওঁলোকে বহুত দুখিত হয় কিন্তু
কিন্তু আপুনি চাব কিছুমান এনেকা পৰিয়ালবিলাক আছে যি পৰিয়ালবিলাকৰ নেকি মানে আ টকা পইচাৰ যেনিবা ইমান সেনেকা ভাল সুবিধা নাথায় কিন্তু তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীক লৈ পেলাই তেওঁলোকে সকলো ধেমালি নিজৰ ল'ৰা-ছোৱালী লগত ধেমালি কৰি যেতিয়াও তেওঁলোকে দিন টো কামৰ কাৰণে ওলাই যায় কিন্তু যেতিয়া নিজৰ ঘৰত আহে না নিজৰ লৰাৰ বাট আ ছোৱালীৰ যেতিয়া তেওঁৰ মাত শুনিব না তেওঁলোকৰ সকলো তাৰ মনটো শান্তি হৈ যা তে তেওঁ যদিও তেওঁ বহুত ভাগৰেৰে আহিছে যদিও নিজৰ মৰম লগা ল'ৰা-ছোৱালী যেতিয়া মাত শুনিব তেওঁলোকে বহুত এটা শান্তি পায় বুলি মই ভাবো আৰ আৰু ঠিক তেনেকে এটা পৰিয়ালৰ এটা পৰিয়ালত যেনিবা সি নিজৰ ল'ৰা-ছোৱালীক লৈ পলাই তেওঁলোকক ইকি লগে থাকি পেলাই যেনেবা এইবিলাকে ই সুখী অনুভৱ কৰিব পাৰে মোৰ এইটোৱেই মানে ধাৰণা হয় আৰু। আৰু ইয়াৰ উপৰি যদি কিবা যদি আছে আপুনি ক'ব পাৰিব।
হয় হয় হয় আপুনি ঠিকেই কৈছে সুখী পৰিয়াল মানে সেইটোৱে য'ত মানে সুখ থাকে শান্তি থাকে মানে টকা পইচা নাথাকিব পাৰে হ'লেও মানে ওফ পৰিয়াল মানুহ কে কেইজনৰ মাজত মানে ভাল এটা সাহায মানে মানে ভাল এটা হেৰি আছে, বণ্ডিং থাকিব লাগিব। মাত কথা ভাল হ'ব লাগিব, কাজিয়া পেচাল থাকিব নালাগিব। হয়নে? চবেই মানে অঁ সুখী মতে, ধৰি লওঁক দিনত চবেই বাহিৰত গুচি গ'ল নিজৰ কামত। ৰাতি গোটেই কেইটা আহিলে একেলগে এসাঁজ ভাত খালে। সুখ দুখৰ কথা পাতিলে হয়নে? অঁ মই মানে তেনেকুৱা ভাবো আৰু।
ঠিকে আছে।
মানে অ', এজনৰ দুখৰ, এজনৰ দুখ সুখত মানে বাকী পৰিয়াল বৰ্গও মানে তেওঁৰ লগত যাতে লগত থাকে তেওঁক সান্তনা দিয়ে বা দুখ সুখত চবতে সহায় কৰে তাৰপিছত সকলো সময়তে মানে থাকে, কাজিয়া পেচাল নাথাকে। তেনেকুৱা-তেনেকুৱা পৰিয়ালবিলাক সাধাৰণতে সুখী বুলি মই ভাবোঁ।
হয়।
আচ্ছা ত' ঠিক আছে না ত' আজি আমাৰ যি পৰিয়ালৰ ওপৰত আমি যি কথা পাতিলো ত আজিলৈ আমি আমাৰ সময়ত হৈ আহিল ত' আমি এই সময়ত আমি ইয়াতে ৰাখিব পাৰিম ন?
হয় হয় হয়, ভাল লাগিল বাৰু আপোনাৰ লগত কথা পাতি, ধন্যবাদ।
অ', হয় ঠিক আছে।